উম।
শুনিছা।
অ শুনিছো কোৱা। খ
কোৱা কি কৰি আছা।
এ হেৰি কৰি আছিলোঁ এই দেউতাই মাংস আনিছিলে মাংস মেৰিনেট কৰি পেলাই এইমাত্ৰ ফ্ৰিজত ভৰাই থৈছো।
অ' তেনেকে থলে আকৌ ভাল ন বস্তু খিনি সোমাই যায়।
অ', এই মাহঁতে এনেকে নবনাই। মইহে বনাওঁ তেনেকে।
অ', আমিও অকমান আৰু বেলেগ বেলেগ মানে পদ্ধতিৰে বনাও মাহত।
উম' আগতে সেই আগৰ পদ্ধতিয়ে আৰু এতিয়া সেই একেই আও।
অ পিয়াঁজ ঢালি মাংস ঢালি মছলা ঢালি হ'ব লাগে আও।
উম। পাৰিলে দৈ চৈ অকমানো দি দিওঁ,।
অ দৈ চৈ দিলেতো আৰু ভাল লাগে আমিতো একদম ইয়া কস্তুৰি কস্তুৰী মেথি নে কি বুলি কয় নহয় সেইয়া দিওঁ,।
অহ' চব দি দওঁ নেমু অকো ন দি দওঁ আৰু খতম আও।
হয় দিয়া।
মানে আমি মানে এতিয়া আজিকালি যুগৰ -। - 'ইয়া ছোৱালী যে সেইকাৰণে ৰেষ্ট। ৰেষ্টুৰেণ্টত বনোৱাবিলাক বেছি ভাল পাওঁ খাবলৈ।
সেইখিনি বস্তু মানে আমিয়াই উম বেছি ইচ্ছা কৰো আৰু তেনেকুৱা নিচিনা। বনাবৰ কাৰণে।
উম। উম তথাপি।
চাহ পানী অ' মই এবাৰ কিনো বনাইছিলো দেই অ' বাটাৰ। চিকেন বনাইছিলোঁ।। এদম। ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে গম পোৱা নে।
অ ভাল লাগে কিন্তু যদি ৰেষ্টুৰেন্ট নিচিনা হৈ। একদম চেম।
অ মোক চবেই কৈছে বোলে ৰেষ্টুৰেণ্টৰ নিচিনা লাগিছেচোন ইমান টেষ্টি হৈছে সেনেকে কৈছে মোক একদম।
ৰেচিপি টো ক'বা নহ'লে মোক। মইয়ো বনাব লাগ
উ তাক মানে কথটোো হ'ল এতিয়া মই নিজ নি অকমান অকমান পাহৰিলো মোৰ এতিয়া মনত পোৱা নাই মোৰো খাবলৈ মন গৈ আছে কিন্তু মই নিজে পাহৰি ঢাকিটো বোলো মই কেনেকে বনাইছিলো।
এনে কৰবাত চাই আছিলা নে নে ঘ নিজে বনাই আছিলা
মানে বহুত কিইটা মানে ভিডিঅ' চাই বহুত কিটাৰ পৰা মানে বহুতকেইটা ভাল ভাল লগা খিনি লৈ লৈ তেনেকে পেলা নিজ নিজৰ হিচাপত মানে বনাই দিলো
উম
মানে বহুত কি বুলি কয় তুমি অ এনে মনত আছে, নাথকা নহয়। প্ৰথমতে মানে তুমি এয়া অলপ অলপ পাহৰিছো মাংসটো মানে এ নিমখ হালধি সানি লৈ পেলাই গৰম মছলা এনেকে সানি কৰি লওঁ মছলা চছলা তাৰপিছতে মানে ভাজি দিলোঁ। ভাজি পেলাই তাক থলো। মানে ভাজি মানে কি একদম মানে তেলত অনলি ফ্ৰাইহে কৰিছো মানে, পকৰা নিচিনা তাইৰ পিছত মই ফ্ৰাই কৰি লৈ পেলাই থৈ দিলো থৈ দিয়াৰ পিছত মানে বিলাহী, এ শুকান জলকীয়া, কাজু, কিচমিচ এইখিনি ভাজি পেলাই, এ উম পিচি দিলো, পিচি পেলাই সেইটোও এক্সটাকে থৈ দিছো তাৰ পিছত কেপচিকাম কিন্তু লাগিবই নহলে সোৱাদেই নাহিব। তাৰপিছত কেপচিকাম আনিছোঁ মানে এটা মানে ছাইজত কাটিছোঁ। কউব কউব কই তাৰপাছত আক পিয়াজো কাটিছো কিউব হিচাপতে মানে, আল মানে সিচসিঁচিয়ি মাহঁতে কটা নিচা নহয় আ
উম উম উম বুজিছো
অ' তাৰপিছতে, সেই মাংসটো এনেকে হেৰি কৰি লৈ এ তে ঘিত তাৰ পিছত ডালচেনি এনেকে উম ইলাইচি এইবোৰ দি কৰি মিঠা বাদ দি মিলি অ জিৰা অলপ সুধিছিলো নেকি, মই এতিয়া মানে আছে মোবাইলত অলপমান কিবা ফটো চটো চব গোটেইখিনি পঢ়িলে আহি যাব মনত আক এতিয়া বঁটাৰৰো দিলো দি কৰি লৈ পেলাই মানে এই গ্ৰেভি খিনি দি দিলো। যোনখিনি পিচিত উ থৈছিলো
উম
পিচি থোৱাখিনি দি পেলাই তাতে উতলাই উতলাই উতলা উতলা ভাজি পেলাই তাত আকৌ মাংসখিনি দিলোঁ। মাংসখিনিত দৈও দিছিলো অ এতিয়া মনত পৰিছে
আহ
এতিয়া দৈ দি মেলি কৈ অ ভাজি কৰি লৈ পেলাই কেপচিকামখিনিও ভাজিলো তেনেকে লাষ্টৰ মানে সোৱখদাটো বৰ ধুনীয়া হৈছে কচুৰি মেথিও দি দিছিলো। মানে গোটেইটো মানে একদম যেনেকে মানে এজইতিচ আছিলে সেইখিনি মানে অকমান মোবাইলত খুচৰি আছে নে নাই চালে যদি পাওঁ মই তোমাক জনামেই দিয়া।
অ মোকো দি থৈ দি'বা তেতিয়া ময়ো মত এব বনাই পেলাই মাহতকো খব পিম
অ বৰ সোৱাদ লাগিছিলে ভাল লাগে খাই পেলাই আৰু ভালো লাগে দিয়াচোন নিজে কিবা এটা ভাল বনাব পাৰিলে।
অ আৰু যদি মাহঁতক খুৱাইও ভাল লাগে ন যেতিয়া দেউতাহঁতে ভাল লাগিছে পাইছা বুলি যে কয় যে সেইটো মানে একদম গৰ্বই বেলেগ আৰু একদম
হয় দিয়া,
কিবা একিবা মই পাইছো একে অহংকাৰ টাইপৰ নিচিনা আহি যায়
উম তাকে মই বনাইছিলো খুব ভাল পাইছিলে চবেই খাই ভাল পাইছিলে যেনিবা
উম
তাৰপিছতে এতিয়া নবনাই নবনাই পাহৰি গ'লো একেই যোৱা বছৰে বনাইছিলো নহয় ভণ্টি বিয়াৰ পাছত তেনেকি
উম
পাহৰিয়ে থাকিলো, তোমালোকৰ ঘৰত এনে পৰ্কটো খোৱা যায় নে?
অ' খাই খাই,
অ' কেতিয়াবা বাঁহৰ গাজেদি বনাই খুৱাবাচোন?
অ পাৰি তুমি বনাইছিলা যে তুমি শিকাইছিলা যে তেতিয়াই বনাবলৈ কাৰণে এই তেনেকে এবাৰমান বনাই খুৱাব লাগিব মাহঁতক।
অ' তেনেকে বনাবাচোন বনাব পেলা মানে বেলেগ বেলেগ ধৰণে বনাই খালে, অ বেলেগ বেলেগ হৈ যায়। আৰু মই অকনো- তেল ব্যৱহাৰ নকৰোঁ নহয়।
অঁ
কে বনালে মই আৰু মচ- লা বনালেও মই তেল ব্যৱহাৰ নকৰো এই যে তেল মাংস দুুটুকুৰ মান থাকে কে যে সে কি কন- মানে আগতীয়াকে দি পেলাই হেতাৰ পৰা তেলটো ওলাই যাই যে তেনেকেইে ভাজি পেলাই গোটেই খিনি ভাজি দিওঁ
উম! খাই ভাল লাগে তেনেকে আকৌ মই কিন্তু তেনেকে আজিলৈকে মানে তেল নিদিয়াকে বনাই পোৱা নাই দেই মই তেল দি পেলাই বনাও মাংসটো
তেনেকে বনাই চাবাচোন। মানে এ তুমি তেল নিদিয়াকে- বনালে নহয় তোমাৰ এই উমোৱাই যায় নহয় আকৌ সেইটো মাংস হয়। এই সে ভাপ টো মানে নাহে তেতিয়া।
উম'
উমোৱা ভাপটো নাহে
উম বুজিছো খাব লাগিব ন তেনেকে এবাৰ বনাই
ন ভাল লাগে।
উম'মই ঘৰত এবাৰ অ'এই মই ঘৰত এবাৰ- বোলো লালমোহন বনা
উম উম অ ভালেই লাগে
উম ভাল লাগিছিলে কিন্তু মানে হৈছে অ চুজি খিনি একদম পুৰা মানে পিচি ল'ব লাগিব ধুনীয়াকে তাৰ পিছত অকমান চালি- কৰি পেলে সেইখিনি দি
অ-অ আৰু ব্ৰেড দিও বনাই নেকি চৈয়া হেৰি? অ' মই অ' তাৰপিছতেটো গাখৰেদি এনেকে মা অকৌ মাখি লয়।
অঁ,
তাৰ পাছতে বনাম মানে দেখিছো। বনোৱা কিন্তু সেই বিশেষ মি পিঠা খাবলৈ ইচ্ছা নাযায় যে সেইকাৰণেহে মানে- বনোৱা হোৱা নাই আৰু।
অহ'
ম কৈ কিছুমান আলু দিয়ে। পৰ মানে, পৰঠা কিছুমানৰ যে ৰেচিপি কিছুমান বনায়। সেই মানে পৰঠাবোৰহে খাবলৈ কাৰণে বৰ মন যায়, চীজো দি দিয়ে আকৌ কিছুমানে।
অ' দি দিয়ে বেয়া নালাগে কিন্তু ভাল লাগে আকৌ। অঁ খাই। মানে ঘৰত বনাইতো খাই পোৱা নাই কিন্তু এ হটেলত খাই পাইছো নহয় এক্দম ধুনীয়া লাগে। লাগে মানে খাই। সেইখন মানে একো বেলেগ বস্তু নিদিলেও, সবজি-টবজি নিদিলেও খাই দিব পাৰি সুদাই-সুদাই।
অ মানে ইমান ধুনীয়া মানে টমেটো চচ টো দি দিয়েই কাষতে হয়। তে- তাৰ অক লৈ পেলাই মানে খাই দিব মানে এনেকুৱা ধুনীয়া লাগে, তোমাৰ লগত পাতোতে মোৰ হে খাবলৈ লোভ লাগি গৈছে।
অ,
হয় দিয়া বস্তু বোৰ দেখি পেলো শুৱনিয়ে লাগে। বনাওঁতে আকৌ সাতনি যিমান।
সেইটোয়ে অকমান অসুবিধা লাগে আৰু বনাই থাকোতে। তাৰপিছত যদি মানে সেই বস্তু খিনিও একদম ধুনীয়া হয়, সোৱাদতটো তেতিয়া মানে এনেকুৱা লাগে যে অ' কষ্ট ফলটো
ফলটো পাছত কেতিয়াবা আকৌ মানে ভাল নহয় ন।
উম' এনেই ইমান সময় গল বুলি।
অ সেইকাৰণেতো, কেতিয়াবা খং উঠে।
উম উম''
মই মানে এনে ৰছো চগলাটো ইমান বেছি ভাল নাপাওঁ, লালমোহনটোৱে বেছি ভাল পাওঁ।
এ মই ময়ো ইমান ৰসগোল্লাটো ভাল নাপাইছিলো দেই! তাৰ পিছত লালমোহন টো মাজতে বৰ প্ৰিয় হৈ গৈছিলে। তাৰ ছত- টা লালমোহন খালো। তাৰ পিছত লাহে লাহে দেখিলোঁ লালমোহনৰ প্ৰতি আসক্তিটো নাই। তুমি চাবাচোন ৰসগুল্লা মানে চব দোকানৰ নহয়, কিছুমান বহুত ভাল ভাল মানে মানে
অ বহুত কোমল, য'ত বনাই একদম ধুনীয়াকে।
এতিয়া মানুহে ক'ব কি চবতেটো ৰসগোল্লা একে, কিন্তু নহয়। বেছি দামৰ আৰু মানে দামী ৰেষ্টুৰেণ্ট বিলাকৰ ৰসগোল্লাটো বেছি ভাল লাগে।
বেছি ভাল লাগে অ।
চাবাচোন গুৱাহাটীৰ কিছুমান ডাঙৰ ডাঙৰ হোটেলৰ ৰসগোল্লাবিলাক যে, মানে একদম গাখীৰে দিয়ে হেৰি কৰে, এইবোৰ মানে তাত মানে মিক্স নাথেকে। অ' এয়া এইবোৰততোতো হেই থাকেই কিবা কিবি অকমান মিক্স থাকে ন! ময়দা অকনমান মিক্স কৰি দিবই কাৰণ সিহঁতৰ লাভ লোকচানৰ কথা আছে।
কোমল নহয়, কিবা অকণ অকণ ফুটা-ফুটা যে হৈ থাকে মাজত সেই কাৰণে কিন্তু সেই মই মানে গুৱাহাটী সেইবিলাকৰ ৰসগোল্লা বিলাক খাইছো নহয় তাত একো মাজত মানে ফুটা-ফুটা বিলাক ধই বৈ নোৱায়ি বহুত কোমল
আমাৰ পাপা আনে নহয়, মাজতে গুৱাহাটীৰ পৰা আনিছিলে। তেনেকুৱা ৰসগোল্লা খাই ভাল লাগে। এ যি টি দোকানৰ পৰা খাই ভাল নালাগে
উম
তাকেতো
আকৌ মানে ৰসমলাইটো খাই ভাল লাগে আও
অ এই যে জাগিৰোদত আছে যে, জৈন হোটেলখন যে সেই যে হোটেলখনৰ তুমি মিঠা কিছুমান খাবাচোন ইমান ধুনীয়া লাগে নহয় খাই অ তাত ৰসমলাই আও দ'চাও দিয়ে নেকি
উম
ভাল লাগে মানে আমাৰ এইখিনি জেগাৰ মানে ভাল হোটেল বুলি ক'ব গ'লে মই সেইখন হোটেলে ভাল পাওঁ
উম, এনেই মই দ'চাটো খাই মানে ইমান ভাল নাপাওঁ দেই
মোৰ মানে বিশেষ খাই পোৱা নাই বাৰু, মিছাটো নকওঁ কিন্তু মানে এ, এই যে অলপমান বনাই আও মানে, দ'চা মানে কি আৰু এতিয়া
এই মচালা দ'চাটো অকমান আলু-চালু যোনটোত দিয়ে সেইটো অকমান ভাল লাগে বালি বাকি মানে এই প্লেইন দচা ভিতৰত একো নাথাকে যে সেইটো মই ভাল নাপাওঁ
অ' মানে পানী পিঠাই হয় আও দিয়াচোন
অ পানী পিঠা নিচিনাই, কেনেকুৱা মানে সিহঁতে আমি সিহঁতক হেৰি কৰা নাই যেনিবা কিন্তু সিহঁতে ভালপাই, সিহঁত সৰু পায় সেইটো বস্তু খাইছে ন এতিয়া আমি সৰুৰ পৰা ভাত খালো, আমি ভাতে ভাল পাও হেটো ভাল নাপাওঁ
অ' সিহঁতেওতো ভাত ভাল নাপাব ন' হেনেকুৱা হৈ যায়। এই মই কিন্তু ইড্ডলী খাই যে ইমান বেয়া পাওঁ মই ভগৱানক কেতিয়াও মই নিবিচাৰো
মইও একদম বহুত বেয়া পাওঁ আৰু সেইদিনাখন পাও ভাজি খাইছিলো ইমান বেয়া লাগিলে মোৰ ভাজি খিনি খাই পাওটয়ে অকমান ভাল।
মানুহে ব্ৰেডৰ লগত কেনেকে তুম তুমি এই চিঙৰাৰ ভিতৰত দিয়া ভাজিখিনি খাব পাৰে, পাও ভাজি তুমি কোৱাচোন?
নাজানো
সেইটোৱেতো হয় ন', চিঙাৰ ভিতৰত দিয়া ভাজিখিনি আৰু পাও পাওঁ মানে বন্ধ ন্ধু।
উম
আৰু দ'চাটো যে হেই ভগৱান ভাপত দিয়া পিঠাটো তুমি দালিৰ লগত কেনেকে খাবা? কোৱাচোন?
আৰু সেইখিনি কিবা কিবা টেঙা টেঙা নিচিনা
অ অ মই ভাবো কি, বেছি বেছি সময় হ'ল কাৰণে চাগে গোন্ধাই গৈছে কিন্তু নহয় সেইটো সোৱাদেই, হেই মই নাখাও দে, মই এদিন খাইছিলো জ ৰ পৰা আনিছিল ভন্টিহঁতে খুব ভাল পায় মইম ওহো নহ'ব
উহু, মোৰ ন'হব ব মোৰ এনেকুৱ মানে, মুখৰ টেষ্টটো এনেকুৱ নহ হয় এইবিলাক বস্তু কাৰণে বনাই দে, অ অকলে অকলে ভাত খাম লাগিলে।
তাকেইতো অ' ঠিকে আছে দিয়া ন। অ' হিমাক্ষি, অ' উ'ম, ঠিক আছে।
উ'ম।